কি কৰিছা?
এ বহি আছোঁ, তুমি কি কৰিছা?
ময়ো ৰাজীৱ পিছফালে হাল বাই আছে এই ভকততে তাকে তাৰ ওচৰলৈকে আহিছিলোঁ বাইকখন নিবলৈ।
অ', অ', হাল বাই আছে।
উম, উম। ৰুইছে কিছু, প্ৰায়ভাগে মাটি ৰুইছে আৰু।
পথাৰত পানী আছেনে?
পানী হ আছে বাৰু কালি ৰাতি বৰষুণ দিছিলে নহয় ডাঙৰকে।
অ' কালি বৰষুণ অহা গ'ম পাওঁ আৰয়টামান বজাত আহিছিলে বতাহ আহিছিলে বহুত।
বতাহো আহিছিলে আহিছিলে অ'।
উম।
তাৰে তাকে, ভাত খালোঁ অ' তুমি?
মই খোৱাই নাই নহয় খাম আৰু।
একটাইমে খোৱা নেকি নে নোখোৱাই।
মই ভাত এক টাইম খাওঁ তোমাৰ ৰাতি কুৱা হে নবনালো এতিয়া গৈ পেলাই বনাব লাগিব তাকো মানে কি ইয়াাততে অকলে চাই আছোন অ, মই হেৰিয়ত দোকানত এতিয়া দাদা, মানে এফালে গৈছে তাৰপিছত দাদা, এতিয়া যেতিয়া ৰুমৰ ইয়াত আহিব দোকানত আহিব।
উম,
এতিয়া ৰুমত গৈ পেলাই কিবা এটা বনাম বনাই পেলাই তেতিয়া ময়ও খাম তালও হ'ব।
উম,
খা, খবৰ ঠিকে আছে।
আছো অ,
উম,
লংঙে মোৰ কোন জগাত আছা তুমি।
মই লখিমপুৰ এখন বান্ত বুলি কয়। বান্ত বুলি কয় মানে। লখিমপুৰ নোপোৱা আগত যোনবাক শিৱ মন্দিৰ পায়।
উম,
শিৱ মন্দিৰ ভাগ নোপোৱা আগতেই মই আছো মানে।
অ, অ, তেতিয়া টাউনলৈ অকমান দূৰ আছ তোমালোকৰ।
অকণমান দূৰ আছে এনেই তোমাৰ টাউনলৈ বেছি দূৰ নাই। তোমাৰ হেৰি কিলোমিটাৰ আছে, দুই কিলোমিটাৰ আছে। মানে মই টাউনলৈ খোজকাঢ়িয়ে যাওঁ।
উম,
সটো হয় আৰু মানে কি তুমি দুই কিলোমিটাৰ আজদি খোজ কাঢ়িব নোৱাৰা আৰু কিনোৱা। ন,
তাকেতো।
অ, সে মই কাৰণে একম খোজকাাঢ়িয়ে গুচি যাওঁ মানে কি হয় তুমি চোৱা। ইয়াত মানে টমটমলা বিলাকে কি কৰে তোমাৰ। মই যোনখন জেগাত আছো। এই জেগাখনৰ পৰা তোমাৰ লখিমপুৰ টাউনলৈ যদি লৈ যায়। সিহঁতে পঞ্চাশ টকা লৈ ল'ব।
অ,
মানে কি হয়, যোনটো মানে হাইৱে হয়। ন, মানে মেইন ৰৰু যোনটো হয় সেই মেইন ৰুটোত। মানে এ, শিৱ মন্দিৰৰ চভাত টমটম চলিবলৈ নিদিয়ে।
উম,
টমটমকিখন কি কৰে ভিতৰ ৰাস্তা দি ঘূৰি পকি যাই যে অকণমান দূৰ হয়।
উম,
পইচাটো বেছিকে লৈ লয় কিন্তু তুমি যদি নিজে খোজ কাঢ়ি যোৱা একম পু চিধা চিধিকে। মানে যোনটো আমাৰ হাইৱে নে ওচৰ মানে, দে খুব বেছি হললে দেেৰ কিলোমিট। নামা হ'ব।
অ,
আৰু খোজকঢ়াটো নিজৰ শৰীৰৰ কাৰণে ভালেই ন অ, স সেইকাৰণে মই খোজকাঢিয়ে গুছ যাওঁ সেই কন।
উ, তমতমবালা বোৰ হেইৰি আৰু।
টমটমলা বহুত লুটতেে মানে আৰু কিয় মানুহ বিলাক চিনি পায় ন। যদি তোমাৰ এতিয়া অচিনাকি মানুহ দেখে।
উম,
সেই গলি কেইটাতে তোমাৰ অকাই পকাই ঘূুৱাই ঘূুৱাই যোনখনণ নেকি বোলে দহ টকাৰ বাট আছে। সেই কন, তোমাৰ এশটকা কৰি পালাব সিহ
উম',
তেনেকুৱা মানে অচিনাকি মানুহক তেনেকুৱা কৰে টম, টম আলা খি। সেইকাৰণে মানে কি কৰিব লাগে, প্ৰথমতে পইচাটো কেতিয়াও সুধিব নালাগে যে কিমান টকা ল'ব।
অ'।
বোলে মই ইমান টকা নিম, যদি নিলে নিয়া নহ'লে নাই বছ।
উম।
তাকে তমটম আলা বিলাকৰ উতপাত বাঢ়িছে। আজিকালি এপটা ওলাইছে নহয় টনটম হে বন্ধ কৰি দিব পৰা যে বি এ টি।
মানে এতিয়া ক'ব গ'লে কি জানা সেই এপ টো ওলোৱাপা ভালোঁ হৈছে বেয়াও হৈছে। এতিয়া কিছুমান টমটমলাক মানে কি তুমি সেই এপটো জা-জৰিয়তে মানে তুমি হেৰি কৰিব পাৰা যোনবিলাকে মানুহক ঠগে কিন্তু এতিয়া কি কৰিছে, সেই এপটোৱে মানে কিছুমান বেয়া কামতো খটুৱাই দিছে গমপাইছা নাই এতিয়া তোমাৰ কিছুমান এনেকুৱা মানুহ আছে যিখিনিয়েনেকি তোমাৰ টমটমখন নচলালে মানে সিহঁতি এদিনৰ ভাত সাজ খাব নোৱাৰে গমপাইছা নাই, যাৰ হাত তোমাৰ আমাৰ যেনেকে এতিয়া ডিজিটেল মোবাইল আছে সিহঁত মোবাইল নাথাকে থাকে কি পেড মোবাইলটো থাকে কাৰণ কিপেড মোবাইলতটো তোমাৰ সেই এপটো ইনষ্টল কৰিব নোৱাৰি ন। এতিয়া কি কৰে তোমাৰ যদি এতিয়া মই ইনষ্টাগ্ৰামত কেইবা কেইবাটাও ভিডিঅ' পাইছোঁ মানে ছ'চিয়েল মিডিয়াত।
অ'।
এতিয়া মানে দুখীয়া মানুহ যি নেকি মানে কান্দি গৈছে লাষ্টৰ মানুহ মানুহটোৱে। মানে কি সেইদিনাখন কি কৰিলে কোনোবা এজন লৰাই মানে টমটমখন অফ কৰি দিলে, এতিয়া গম পোৱা নাই কি হৈছে।
উম।
তাৰ সেইদিনাখনৰ মানে হেৰিটো গুচি গ'ল।
উম।
দিন হাজিৰা কৰি খোৱা মানুহ।
সেইটোৱেটো।
সেইটোও হয় মানে কি হয় চবকে তেনেকুৱা কৰিব নাপায় ন।
উম, নাপাইটো।
ভাত কিহে
বহুতে, বহুতে সেইটো এপচৰ হেৰি উঠাইছে আৰু লাভ উঠাইছে ম এনে ঘৰত। পৰি থাকে সেইবোৰ।
অ', সেইটোৱে। তাকে কেনিবা ফুৰিবলৈ যোৱাৰ কথা আছিলে নহয় শিৱসাগৰ ফালে যোৱা নাই নেকি?
শিৱসাগৰ ফালে যোৱা নাই, শিৱসাগৰ ফালে গ'লোহেতেন এতিয়া গৰমটো বেছি যে এইফালে এনেকুৱা ঠাণ্ডা জেগা। গা, ফালে যোৱা কথা ভাবি আছো এনেকুৱ ঠাণ্ডা জেগা আছে জানো কৰবাত?
ঠাণ্ডা জেগা তুমি চাচা যাব পাৰা।
চেচাটো আমাৰ ইয়াতে এনে ফুৰিব যাব পৰাকৈ।
আৰু ফুৰিব যাব পাৰা অকমান তুমি দাৰ্জিলিং যাব পাৰা।
দা
বাট তুমি উম, এইকন শ্বিলং যাব পাৰা।
উম।
মানে পইচাটো অকমান লাগিব।
পইচাটো লাগিব বাৰু।
অ', দাৰ্জিলিঙে হওক বা শ্বিলঙে হওক। তুমি যাব পাৰা।
অ'।
তুমি দাৰ্জিলিংটো আজিলৈকে যোৱা নাই চাগে হয় নাই?
নাই যোৱা, নাই যোৱা। গৈছা নে তুমি?
গৈ চাব পাৰা আমাৰ মানে কলেজৰ পৰা কলেজৰ ইডুকে জিঅগ্ৰাফি যোনটো ডিপাৰ্টমেণ্ট আছে
উম।
তাৰ মানে ষ্টুডেণ্টখিনিক নিছিলে
অ'হ।
তাৰ পিছত তালে নি পেলাই মানে সিহঁতে ফটো পষ্ট আপলোড কৰিছিলে ন।
উম।
আি তাৰপিছত তেতিয়া মানে দেখিছিলোঁ।
উম।
উ দুশবিশ কোৱাটাৰ এটা দিব কোৱাটা আহ মানকে সেয়াই আৰু।
তাকে।
টো চালাম বাকী অ', দি আছো।
উম।
পাঁচশ পঞ্চাশ টকা দাদা। বীৰ্জা বীৰ্জা এশ টকা আপোনাৰ ছশ পঞ্চাশ টকা হ'ব। এ মানে অ'। মানুহ দুজনমান আহিছে বস্তু নিবলে। তাকে দি দিছো, হয় দাদা।
আচ্ছা। এ বিজেনেচ কেনেকুৱা চলিছে।
বিজনেচটো বৰ্তমান ঠিকে চলি আছে বাৰু।
ওৱাইনচপৰ বিচনেজ ইমান বেয়া নহয় নহয়।
নহয় নহয় তোমাৰ মানে প্ৰথমতে সেইখন এইটো কি কয় যোনটো তাৰ লাইচেন্ঞ্চ লাইচেন্সটো বনাবৰ কাৰণে অকমান টাইম লাগে।
অহ। এনে কিমান মান লাইচেন্ঞ্চ উলিয়াই
হয় দাদালৈ ফোন কৰকচোন। দাদালৈ ফোন কৰকচোন কওকচোন অ'। তাৰপিছত লয় দাম অলপ।
এনে আনুমানিক।
অনুমানে কিমান দুই লাখ তিন লাখ পাঁচ লাখ এনেকেও লয়।
অহ।
তোমাৰ তেনেকা ত হেৰি অনুযায়ী হয়।
উম।
মাৰিলে নেকি? হয় তেনেকুৱা হয়।
আচ্ছা।
হম। পইচা মাৰিলে নি কি দাদা ওই দাদা পইচা মাৰিলে নেকি? পজা মাতক চোন এই জনক। ঐ দাদা, ঐ ভাই ঐ, পইচা যোৱা নাই তোলে, তেনজেকচনটো চাও? অহ। ট্ৰেনজেক্‌চন হেৰিটো দেখাই দিওঁকচোন। পানী লাগে নেকি, পানী লাগে নেকি? ৰবা দেই অকমান।
অ', ৰখি আছো।
অ', হ'ল।
অ', কাষ্টোমাৰ আহিছে নেকি?
উম', কাষ্টোমাৰ আহিছে অলপমান।
আচ্ছা।
কাষ্টোমাৰক ফাষ্টে দি ল'ব লাগিব ন' বস্তু।
উম।
কোৱাচোন কথাটো। বাকি ঠিকে আছা এতিয়া?
আছোঁ আৰু।
অ'। ঠিকে থকাটোৱে লাগে, মানে কি হ'ল জানা নাই।
কিবাকিবি।
এই তোমাৰ যোনটো গুগল পে' হেৰি আছিলে ন'।
উম।
এইটো বজা নাই মানে।
উম।
তাৰ পিছত মই কাষ্টমাৰজনক সুধিলো, বোলো কি হেৰি দেখাওকচোন বুলি কৈছো মানে। মানে তোমাৰ কি জানা নাই, তোমাৰ যেতিয়া ছশ পঞ্চাশ টকা কে লোকচান হৈ যায় বহুত লোকচান ন'।
হুম।
হয় নে নহয়? সেইকাৰণে মই মানে এইটো বজা নাই কি হৈছে তাকে চাইছো এতিয়া। অ', হয়।
লাষ্ট ট্ৰেনজেকশ্যন চোৱা বাজিব, ওলাই যাব।
গম পাইছোঁ, মানে কি হৈছে জানোনে এইটো চাৰ্জ নাই হোবোলা হেৰিটো। সেইকাৰনে বজা নাই মই তাকে চাইছো। বাকী খবৰ কোৱা সু। তুমি গম পাইছা নে নাই?
উম।
তুমি যদি দাৰ্জিলিং যোৱা।
অ'।
উম চাব লগা কি কি আছে বাৰু?
এনে দাৰ্জিলিংৰ ইমানটা হেৰি নাই মই গৈ পোৱা নাই নহয়।
সিমানটা গম নোপোৱা ন'?
নাপাওঁ।
অ'। আছে অ, ' বহুত জেগা আছে, এতিয়া আমাৰ মানে তোমাৰ দেখিছিলো তাত দুখনমান ইমান ধুনীয়া হেৰি আছে, এইটো মানে যত ৰিজৰ্ট বুলি কয় ন'। ক'ব গ'লে, তোমাৰ সেই মানে হোটেলখনত তাত যে তোমাৰ দাৰ্জিলিঙৰ সম্পূৰ্ণ পৰিৱেশটো দেখা পাই যায় মানে।
অ'।
এনেকুৱা হেৰিও আছে নহয় লোকেল টেইন এখন যেকি একাৰ হেৰিয়ত চলে যে আগৰ পুৰণা।
কয়লাত চলে। চাবিটো লৈ গ'ল ন' সি? অ'।
ভাল লাগে আকৌ, মই যোৱা নাই তাকে।
উম।
এতিয়া এটা কথাছে উ, ভালে আছে, তাকে যাব যাওঁ বুলি তাকে কেতিয়ালৈ যোৱা হয় জানো।
যোৱা ৰ'বা, ময়ো যাম বুলি ভাবি আছিলোঁ।
দছ টকা এটা। যাব পাৰিবা আকৌ।
ধুনীয়া প্লেচ আছে ন' তোৰ টাউনতো আনিব বোলে। তই কেইবাৰ গৈছ টাউন অৰুণাচলে?
অ' আনি নি?
ধুনীয়াই। পোৰা মজা। অ'।
আছে বহুত ধুনীয়া ধুনীয়া জাগা আছে অ'।
আছে ফুৰিবলে যাবলেতো চব বহুতে জেগা আছে হাতত। এতিয়া পইচাৰ কথাহে, পইচা পাতি আমাৰ নিচিনা মানুহৰ তাত পইচা পাতি নাথাকে নহয় যেতিয়াই তেতিয়াই।
উম, পইচা বহুত লাগে গ'ম পাইছানে?
উম।
পইচা তোমাৰ দেৰ লাগিব, তোমাৰ কম পইচাত মানে নোৱাৰা তুমি কি হেৰি কৰিব ট্ৰেভেল কৰিব।